অহ কি কৰিছা।
এই এনেই আছোঁ।
চাহ তাহ খালি।
খালোঁ খালোঁ।
আৰু কোন, কোন আছে এতিয়া ঘৰত।
কি কৈছা?
ঘৰত কোন, কোন আছে।
ঘৰত মা দেউতা মই।
অ'। ঠিকে আছে দে, কি খালি আজি চাহৰ লগত।
এ চাহৰ লগৰ এই চাহ বিস্কুট এনেকেই খালোঁ তুমি চাহ খালা।
খালোঁ' আকৌ হেৰিয়ে কৈ আছিলে মায়ে কৈছিলে পিঠা বনাইছোঁ নেকি।
অ', কালিয়ে বনাইছিলে এ আলহী আহিছিল যে। কাৰণে বনাইছিলে শেষ। এই তোমাৰ টেকেলি পিঠা বনাইছিলে।
এইনেও চাহ তাহবিলাক বিস্কুটৰ লগত খোৱাতকৈ পিঠা চিঠা লগত খাই বেছি ভাল লাগে ন। কেতিয়া বাৰু মানে চব সময়তো নহয় বাৰু। কিন্তু এই বিহুৰ বতৰ আহিলে আকৌ তোৰ পিঠাডাল মানে কিবা লাগি যায়। চবেই দি উলিয়াই দিয়ে যে পিঠা।
চবতে দিয়ে যে সেইকাৰণে আমুৱাই
উ, তেতিয়া তেতিয়া আমনি লগা হয় আৰু।
বিহু পিছতহে খাই ভাল লাগে।
বিহু পিছত ভাল লাগে বা বিহু অক এই বিহুত প্ৰথম যে বনাই থাকে যে। পিঠাবিলে সেই তেতিয়াই যে ভাল লাগে আৰু তাৰ পিছত মানে চবৰে ঘৰত উলিয়াই দিলে ভাল নালাগে উ।
তাৰ পিছত ঘ মানে চবৰে ঘৰে, ঘৰে হেইটো দেখি দেখি মানে কিবা এলাৰ্জি নিচিনা লাগি যায়গৈ।
আমনি লাগে আৰু মানে কিমান আউ পিঠাখুপাই খাই থাকিবি। তেতিয়া আকৌ বেলেগ বস্তু খাবলৈ মন যায় ন।
তেতিয়া বেলেগ বস্তু খাবলৈ মন যায়।
আৰু হেৰি নহয় এই আৰু কি, কি পিঠা বনাইছে।
মা টেকেলি পিঠাটোয়ে বনাইছে আকৌ মিঠাই চিঠাই কিবা আনিছে মানে।
অ', অ', থিকেই আছে দে এ বেছি হেৰি নেখ নেখাবি দেই মিঠাই যে বেছি খাই নেথাকিবি কিন্তু দেই। মানে বৰ মিঠা, মিঠা বস্তুটো মানে
মই নাই মই বেয়াই পাম মিঠা আৰু বেছি মিঠা টো।
অ, বেছি মিঠা খাই নাথাকিবি মানে এতিয়াপাই কণ্ট্ৰল কৰ, আজিকালি যি বেমাৰ বাঢ়িছে চুগাৰ টুগাৰ আদি কৰি
বা চুগাৰ টো যে বহুত চুগাৰ পেছা- -
উম, সেইকাৰণে এতিয়াৰ পৰাই মানে মিঠাটো কণ্ট্ৰ'ল কৰ, খা অলপ অলপ খা। একে নেখালেও ধৰ আকৌ চুগাৰ লেবেল কমি যাব। সেইটো বেলেগ
আজিকালি মানে এই বস্তু এই দুটা কমন হৈ গ'ল।
উম, সেইকাৰণে যিমান পাৰ সিমান এভইড কৰিবি মানে মিঠাটো, বহুত বেয়া বস্তু এইটো।
সেইটোৱে।
পৰাপক্ষত বাৰু লাল চাই খাব লাগে গাখীৰ চাহ খোৱাতকৈ যে। গাখীৰ চাহটো আকৌ গেছৰ কাৰণ উম, মই প্ৰায় লাল চাহেই খাওঁ গাখীৰ চাহটো মই ইমান এটা প্ৰিফাৰ নকৰোঁ মানে।
মইয়ো লাল চাহ, মই গাখীৰ চাহটো খাবই নোৱাৰো।
ভাল ভাল সেইটো বিৰাট ধুনীয়া বস্তু। আৰু এই যে কেতিয়াবা ক'ৰবাত ওলাই গ'লেও বাহিৰত খোৱাটো মানুহে অলপ কমাই দিব লাগে।
কমাই দিব লাগে সেইটোয়ে।
ক'ৰবাত যদি নিজে পাৰিছ বোলে কিবা অলপ ৰুটি চুটি বনাই আনিছো সেইটো বেলেগ কথা।
অ', প্ৰায় ঘৰ
খোৱা বস্তু বিলাকে মানে কি অপকাৰ কৰে।
অপকাৰ কৰে আৰু ঘৰৰ পৰা নিয়াতোৱে বেছি ভাল।
বেছি ভাল, মানে কি হয় বাহিৰত হোটেলত মছলা মাৰিবইটো।
অ' হেইটো মাৰিবই সেইটো কিন্তু ক'বহে আমি ক'মকে মাৰিছো কিবা কিন্তু মাৰিবই। হেইটো মিছা কথা, সেইটোৱেই।
তেনেকুৱা একো কথা নাই সিহঁতে মাৰিবই।
মাৰিবই অ', সিহঁতে নিজৰ হেৰিটোচ কৰিবলৈ চাব ন।
অঁ মানে টেষ্টটো উঠাবলৈ ধৰ
টেষ্টো উঠাবলৈ চাব ন হেইটোৱে।
কি কবি আৰু ঐ মই পৰাপক্ষত নোখোৱাটো মানে বেছি প্ৰিফাৰ কৰো দেই। উম, গ'ম পাইছ ন? মানে নিজৰ দেহাটো নিজে চম্ভালি থাকিব লাগিব আজিকালি। ইমানেই মানে ভেজাল হৈছে দুুনীয়াখন। আৰু এটা কথাও নহয়, মছলা চছলাটো বাৰু বাদেই দিলো। এই যে আমি যে খাই যে আছো শাক পাচলিব বিলাকো সেইবিলাকতো ক'ম সাৰ নামাৰে নহয় আজিকালি।
সেইবিলাকতো মেডিচিনৰ ওপৰতে আৰু
মেডিচিনৰ ওপৰতে হেইটোৱে। যোনখিনিয়ে বেচিবলৈ আহে, সেইবলাকে কি কৰে ঘৰতো অকণমান নিজৰ কাৰণে ধুনীয়াকে খেতি কৰে
সিহঁতে নিজৰটো ঠিকে ৰাখে, বেলেগৰটোহে
অ' বেলেগৰতোহে।
কিন্তু নিজৰটো পুৰা ক'ব কি ক'ব নাই নাই আমি কমাই মেডিচিন মাৰিছো ইমান নাই মৰা, সিহঁতে অ' এৰাতিৰ এটা বস্তু ইমানে ডাঙৰ কৰি দিব মেডিচিন মাৰি পেলাই, সেইটো বস্তু খাই পেলাই মানুহৰ কি অৱস্থা হ'ব।
আৰু সেইটো খোৱা মানে কি ডাইৰেক্ট মেডিচিন খাই থকাৰ নিচিনা হৈছে আৰু।
অ'।
উ শাক পাচলিৰ নামত মেডিচিন খাই আছো, এইকাৰণে যে মানুহৰ বেমাৰ আজাৰবিলাক যে বা়ঢ়ি বাঢ়ি গৈ আছে দিনক দিনে।
সেইটোয়ে, কাৰণ সেইবিলাকে। এ আজিকালি যে সেইকাৰণে ঘৰতে লগাই ল'ব লাগে শাক পাচলি মানুহে। যিমান পাৰে যি যি মানে পাৰে আৰু।
সেইটোয়ে মানে যেনেকুৱাই হওঁক লাগা হ'লে সৰুৱে হওঁক কিবাই হওঁক গ'ম পাইছানে? সেইবিলাকৰ লগত কথা নাই মানে।
নাই-নাই, নাই। ঘ নিজে খাবৰ কাৰণে।
সেইবিলাক বস্তুৱে খাব লাগে মানুহে।
সেইটোৱে কাৰণ ঘৰত একো মেডিচিন নিদিয়াকে হৈছে ন'।
কাৰণ নিজেই যেতিয়া বস্তুটো কৰা হ'ব, ৰোৱা হ'ব। শাক-পাচলি তেতিয়াতো মানুহেতো এইবিলাক সাৰ-চাৰ নামাৰে ন'। নিজৰ কাৰণে, নিজৰ-নি-নিজৰ বিপদটোতো মানুহে নিজে চপাই নানে ধৰ।
নিজে ছপাই লৈ অহ।
এইটো মানে কি জান? তোৰ আজিকালি এই হস্পিটেলৰ মানে, হস্পিটেলবিলাকৰ ভাল হৈছে আ প্ৰফিট দিছে। মানুহ ধৰ খায় বেমাৰত পৰিছে হস্পিতাল গৈছে। সিহঁতে ধৰ ফিজ লৈছে মানুহৰ পৰা এই লৈছে মেডিচিনৰ‌ নামত কিবাৰ নামত ধৰ হেন। উম, সিহঁতৰ লাভ হৈ আছে।
আমাৰ হে মানুহসোপা কলেও নুশুনে।
নুশুন-নুশুন আৰু নহয় মানুহৰ মানে দুখ নাই, কি জান খাবনো কি? লাষ্টতটো গৈ সেইটোৱে খাব গৈ লাগিব ন'। এতিয়া আমাৰ বাৰু ধৰি লওঁ গাঁৱৰ মানুহৰ জেগা আছে জেগা থাকিও নকৰে মানুহে কিন্তু টাউনৰ মানুহৰো জেগাও নাই অকণমান খেতি কৰি খাম বুলি, বহুতে ধৰ চাদৰ ওপৰতে কৰে।
সিহঁতে যেহে তাতে কৰে আকৌ।
উম, এই যে আমাৰ যে জয় সাহঁতৰ যে আছিলে যে। চাদৰ ওপৰত যে খেতি উম'। সেইটো মানে তোৰ লাজৰ বিষয় নহয় আৰু এতিয়া নিজক বাচি বাচিবলৈ, নিজে ভাল বস্তু অকণ খাবলৈ, তই নিজেই কাম কৰিব লাগিব। শাক-পাচলি নিজে লগাব লাগিব উম।
সেইবিলাক কি লাজৰ কথা আৰু নিজে হেৰি কৰিবলৈ এতিয়া
দুডালমান বেলেগকো দে হে। বোলো এইটো আমাৰ ঘৰৰ দেই খাবা। কথাটো তেনেকুৱা।
এইবিলাক আজিকালি এইবিলাক লাজ কৰি লাভ নাই।
উম, নাই-নাই, নাই বহুত মানুহে এসময়ত চাবিচোন চবেই কৰিবগৈ এইটো।
অহ, চবেই কৰিব।
যেতিয়া আৰু বেমাৰ বেছি বাঢ়ি-বাঢ়ি আহি থাকিব দিনক দিনে।
সেইটোৱে।
তেতিয়া মানে বেছি কৰিব। এই আমাৰ ঘৰৰ ৰিণা বা আহিছে।
এ হয় নেকি।
ক'ৰবালৈ যায় নেকি ৰিণা বা।
এ মানুহজনী নেদেখাই হ'লো আৰু।
উম, আহে তাই মাজে-মাজে, মাজে-মাজে নহয় তাই ঘূৰিয়ে থাকে।
এ
এই দোকান যাব, এই ক'বালৈ যাব।
আমাৰ ঘৰ ফালেহে নাহে তেনেহ'লে।
অহ, তোমালোকৰ ঘৰ ফালে নাযায়। এতিয়া আকৌ দোকান যায় নে, ক'বালৈ যায় মুঠতে।
ঘূৰিয়ে ফুৰে ন'।
উম।
ঠিকে আছে মানুহ ঘূৰি ফুৰিবই লাগে, নহ'লে ঘৰত
উম, এতিয়া আকৌ বোলে কওঁ জিন্টু দা হাঁতৰ ঘৰলৈ যায়। এইফালে ভাত পানী বনোৱাই নাই তাৰ সেইবিলাক তাইৰ কাম, কি যে হ'ব।
স্বভাৱতো নাচায়।
অ', মানে মই আকৌ মাজে সময় গৈ থাকো, আকৌ চাহ একাপ একাপ বনাই দিয়ে খাওঁগৈ, চাহ প'প এনেকে কিবা কিবি দিয়ে আৰু। সেয়াও আছে, ভাল ভাল। কেতিয়াবা কেতিয়াবা মাতে আকৌ উম, এবাৰ পাৰ খুৱাম বুলি মাতিলে তাৰছত পাৰ উৰি গুচি গ'ল মানে কি কবা আৰু। একে পাৰ খুৱাম আহিবা। পাৰ খোৱাাম আহিবা একে মোকে আৰু লগৰ এটাকে মাতিলে, তাৰপাছত পাৰ উৰি গুচি গ'ল আৰু নাই পাৰ চাৰ।
হয়, দিয়া মই সেইদিনা খন হাঁহি উঠিছে, কৈছে দেই কৈছে মই বোলে ক'ৰবাৰ পৰা আহি পাওঁহিে ইহঁতৰ খালি চাহ খা অমুক খা, মই কৈছো ইহঁতৰ কথাটোটো তুমি শুনিব লাগে নে।
সেইটোৱেই তাইক মানে একে নুগুৰ শাস্তি কৰিছে নুগুৰ শাস্তি, মই ক'লোঁ নহয়।
কৈছে মই ক'ৰবৰ পৰা আহি পাওহে, চাহ একাপ দে অমুক দে তমুক দে।
সেইদিনাখন দেখা নাই কেনেকুৱা কৰিছে একে যেন ৰিনাক খাই পেলাব এতিয়া হা? চাহ তাহ নাপাল তাইকে খাই পেলাব কোনোবা দিনা যে ইহঁতে।
সঁচাকে সেইদিনাখনতো টম-টমৰ পৰা নামিছে।
উম।
অ', বেগ ইহঁতে একেবাৰে বেগৰ পৰা বস্তু নি ঘৰ পালেগৈ কৈছে বোলে হেৰি মোৰ বস্তু কেইটা। আমি খালোঁ।
অ', হ'ল অ', সেইদিনাখন আনিছিলে বোলে তাই নেপালেই খাবলৈ গজা-চজা।
অ', গজা অ', গজা মোখেই দেখি নাপালে।
উম, এইয়া এতিয়া ক'বালে যায়, ওলাই চে তাই।
কি যে হ'ব।
বাকী আজি কি ভাত পানীৰ কিহেদি বনাব?
ভাত মানে আজি তোমাৰ চিকেন।
চিকেন অ'। বতৰ ঠাণ্ডাটো অকণমান খাব পাৰি এতিয়া, কিন্তুে এই বৰ বেছি ৰ'দ-চ'দ দি থাকিলে খাব মন নাযায় ন'?
নাযায় নাযায়।
তেতিয়া বেয়া লাগে আৰু মন নোযায় হৈ যায়।
এই ৰ'দডালত তোমাৰ বনাবাগৈয়ে কেনেকে হেই জুই ওচৰত। মানে কি তোমাৰ সেয়াই আৰু ধৰি লোৱা জুইে ধৰি লোৱা আৰু।
কোনে বনাবা কোনে তুমি নে মায়ে নে কোনে?
মই বনাম মই।
ঠিকে আছে, ঠিকে আছে, বনাবা।
অ', মই ভালে বনাও। এই আজিকালি ময়ে বনাও। নাই এই ওলাই যোৱা কথা আছিলে।
অঁ', অ', তাৰপিছত?
তাৰপিছত আকৌ লগৰ কেইটাৰ বোলে কিবা কাম ওলালে।
অঁ', অ', গ'ম পাইছোঁ, গ'ম পাইছোঁ।
উম।
এই হেৰি নহয়, এই কালি হেৰিক পাইছিলোঁ, এই ধূনাক পাইছিলোঁ।
অঁ'।
তাই তোমাৰ বি এডৰ এন্ট্ৰেঞ্চ দিব গৈছিল নহয়, আপাৰ আছামত।
অ', কৈছে মোক।
থকাকে গৈছিলে তাই।
উম।
তাৰপিছত তোমাৰ আহিলেগৈ, মই সোধিলোঁ আৰু মই বোলো কেনেকুৱা হৈছে একজাম তাই কৈছে কৈছে ঠিকে আছে, অলপমান পেপাৰ টান আহিছে বুলি কৈছে আৰু।
আচ্ছা।
না বোলো হ'ব দিয়া ভালেই হ'ব। ইমান দিন পঢ়িচা যিহেতুকে ন।
সেইটোৱে।
আৰু এটা আছে বোলে নগাঁৱত আছে নেক্সট। তাত যেনিবা থকাকে নাযায়। অ', তাত যেনিবা থকাকে নাযায়। যাব আৰু গুচি আহিব একেদিনাই।
সেইটো কেতিয়া আছে?
সেইটো তোমাৰ জানো এই আছে পোন্ধৰ নে কেতিয়া তেনেকুৱাতে কিবা এটা ক'লে।
আচ্চা।
তাৰিখটো। মই বোলো হ'ব দিয়া। তোমাক মানে মই এতিয়া বোলো মেছেজ-চেছেজ নকৰোঁ। একে পৰীক্ষা-চৰীক্ষা শেষ হুই লওক। এতিয়া আকৌ দিছ ষ্টাৰ্ব দিবলে বেয়া লাগে ন।
সেইটোৱে।
সেইকাৰণে তাইক এতিয়া একো কোৱা নাই আৰু। মই মই বোলো আহি লোৱা। তাৰপিছত মই কথা পাতিম আৰু তোমাৰ লগত।
অ', আকৌ এইবিলাক এক্সাম-চেক্সাম হৈ থাকিলে এনেকোৱা লোকক ডিষ্টাৰ্ব দিবও বেয়া লাগে ন।
অ', সেইকাৰণে মই কোৱা নাই। মই তই কৰিছিলি নেকি আকৌ এইটো?
ময়ো নাই কৰা নাই কৰা।
ঠিকে আছে। এই এক্সামটো শেষ হোৱাৰ পিছত কৰিবি।
সেইটোৱে। তাই আহিম বুলি কৈ আছে বাৰু দে। কৈছে মই এক্সাম দি লওঁ, তাৰ পিছত আহিম। মই কৈছো আহিবা আহিবা।
অহ, মাতিবি মাতিবি। উম, উম, ঠিকে আছে।
দুদিনমান।
অ', অ', ঠিকে আছে ঠিকে আছে। আকৌ তাইক আকৌ ভাত এসাঁজ খোৱা খুৱাবলগীয়া আছিল নহয় ক'লি নে বাৰু তাইক?
অ', ভাতসাঁজৰ হেৰি সেইটোইটো তাই সেইটোৱে কৈছে মোক মানে কৈছে মই এ এক্সামটো দি লওঁ। ত'থকাকে যামেই আৰু। তেতিয়াই খুৱাই দিম আৰু।
একো নাখায়। অকল চিকেনহে খায়। এইবিলাকতো মটন-চটন, কিবা-কিবি মাছ-চাছ এইবিলাক বেয়া পায় তাই।
এই পনীৰ আৰু চিকেন
অ', পনীৰ আৰু চিকেন খায়। মটনো নাখায় আৰু কি ক'বা।
তাই সস্তাতে কৰি দিয়ে দে।
নাই আকৌ মটন বুলি কওঁতে মনত পৰিছে আমাৰ কাইলৈ পাৰ্টি এটা আছে খানা এটা আছে।
এ ময়ো যাম কিন্তু।
হে নাহিবা। আমাৰ ল'ৰাখিনিৰ মানে কি হয় শনিবাৰ যে। কাইলৈ গাহৰি অকন আনি পেলাই খাব লাগিব। এইটো বেলেগ পাৰ্টি। গাহৰি অকণ আনি পেলাই কপিতৰ ঘৰতে খাওঁ নেকি ধুনীয়াকে বনাই মেলি।
মই বোলো মাটান নেকি এনেকে বুলি ভাবিছিলোঁ।
উম, নাই নাই। গাহৰি আনিম।
হে গোটেইকেইটা ল'ৰা আৰু তোমালোক।
উম, উম, গ'ম পালো গ'ম পালো।
ঠিকে আছে ভালে।